হেল্ল', অহ', কি কৰি আছা?
আচ্ছা, স্কুল গৈছিলা?
স্কুল মোৰ বন-আজি বন্ধ নহয়, দেওবাৰ।
অহ।
কি কৰি আছ?
একো নাই, এনে বাহিৰত আহিছিলোঁ।
ক'ত আছ' এতিয়া?
ঠাকুৰবাৰি।
অহ, তাৰপৰা আৰু কি কৰিছ তাত?
লগৰ কেইটাৰ লগত আছিলোঁ। তুমি কি কৰিছা?
মই মামা ঘৰত আহিছিলো এনেই, মানে এ-ৰাতিপুৱা সকাম আছিলে তাৰপৰা এতিয়া ইয়াতে আছো, যাম আৰু অকমান দেৰী
অ', এতিয়া প্ৰেক্টিচ কৰি আছা নে?
প্ৰেক্টিচ কিহৰ? মোৰ প্ৰেক্টিচ মানে এইবোৰ নাই নহ' মই একোত!
অ', আৰু পঢ়া শুনা কেনেকে চলিছে?
পঢ়া শুনা ঠিকেই আছে আৰু এতিয়া যেনে মানে মেটছটো আও চাইন্সটো বাদে চব ঠিকে আছে।
উম, কিবা খালানে?
ভাত বনাই আছে, তাৰপৰা ভাত খাই পিনি মানে ঘৰলে যাম। এই প্ৰাচুৰ্য ৰায়ত যে সিহঁতি মানে অকমান দেৰিকে আমাৰ ঘৰলে আহিব, তাৰপৰা মিনা বজাৰ চাবলৈ যাব। তাৰপা তাপৰা সি ভাত খাম, পিন্ধি যাবগে সিহঁতি মানে আমাৰ ঘৰত।
মিনা বজাৰ কোনটো এইটো গফ চৰ তটো নে?
গফ চৰটো আজিৰ পৰা নাই নহয়
আচ্ছা, চুকুলি যাবা?
অহ, গফটৰটো হোৱাই নাই দেখোন।
অহ, গফটৰটোত টাইম আছে।
তাৰপৰা কি জিমত গৈছ নেকি?
জিমততো যোৱা নাই তাত নাযাওে ন' কালি চনুৰ লগত কথা পাতিছিলোঁ, জিমৰ নহয় মানে নৰ্মেলী নাই তেতিয়া সি কৈছিল যে ৱৰ্কআউট কৰি আছে।
চনুৱে চনুৱে কি মানে গেম এৰা নাই মানে খেলিৱই?
এতিয়ালৈকে মানে এতিয়াতো এনে প্ৰেক্টিছ কৰা নাই নৰ্মেলি আছে আৰু ঘৰত বছ নিজৰ ৱেইট কমাইছে, পিছতকে চাগে খেলিব আকৌ?
সি ৱেইট কমাব নোৱাৰে নহয়, এতিয়া তাৰ মানে চাইজটো চাই পিনে ৱেটটো
এনে তাৰ ৱেট নকমালেও হৈ যায় মানে তাৰ একদম পেট ওলাই থকা নাই নহ, তাৰ পোৰা গা ফুলি আছে।
গাটো মানে শকতকে ফুলি আছে, আৰু গোটেইটো মানে শকত নিচিনা তাক নালাগে নহ? তাৰ হাইট চাইট চাই পিনে। তাৰ এনেকে ঠিক আছে, সি অকল প্ৰেক্টিছ কৰিলে হৈ যাব এতিয়া। আৰু সি অপনেনে কিমান মাৰিলে সিমানটো দুখ নাপাব চাগে?
নহয়, নহয় সেইটো নহয়। পেটুৱাকেইটা দুখ পায়, বহুত পাব। লিভাৰ বেয়াকে পাব।
অ', এইকেইটা আমাক ক্লাছতে দি থাকিব, এইকেইটা
চবকে দিয়ে নে?
প্ৰিঞ্চিপাল ৰুম পালেগে।
কিয়?
এবাৰ লগৰ এতাক ভগৱত বুলি কয়, তাক মানে এনেকে দিওঁনতে সি মানে উশা-চোশা বন্ধ হৈ যোৱা নিচিনা পৰি দিলে, তাৰপা খণ্ড চাৰে দেখি, খণ্ড চাৰে দেখি পিনি তাক লৈ গ'ল প্ৰিঞ্চিপাল ওচৰলৈ এ খণ্ড চাৰ বহুত অশান্তি দিলে গোটেই ল'ৰা ছোৱালীক। শান্তি নাইকিয়া কৰি দিলে চবৰে।
ভবয়ে কি কমপ্লেইন ললেনে, কমপ্লেইনে কৰিলে সি
নাই একো কোৱাই নাই, নিজে উটখন্দে চাই দেখি পিনি উঠাই লৈ গুচি গ'ল। ক'ত থৈছ?
তাৰপিছত ভবয়ে একোৱে নকলে নে?
সি কৈছে ভগৰে কৈছে একো নাই হোৱা বুলি। খণ্ড চাৰে আকৌ তাৰ কথা কেলৈ শুনিব, মানে প্ৰতিচয় মাৰোনতে সি কৈছে একো হোৱা নাই, এনে অকমান অকমান দুখ পালো বুলি কৈছে ঠিক হৈ যাব বুলি কৈছে, উঠাই লৈ গৈছে পতিচক। এনেই মানে উস্তাদীটো মাৰিব লাগিব নহ
অহ, সেই কাৰণে চানি চাচপেন্দ হৈছিলে নেকি?
চাচপেন্দ তাক, চাচপেন্দ দিয়া নাছিলে নহয়।
আচ্ছা।
চাচপেন্দ তাক দিবলৈ একো হেৰি নাছিলে আৰু
অহ।
বাহিৰত কিমান দেৰি হ'ল।
বেছি দেৰি নহয় আধা ঘন্টা মানে য
অ', এনেই নে কিবা কামত।
আহি দিলো আৰু পুৰা দিন ঘৰতে আছিলো।
অ', মোৰ ঘৰত থাকি থাকি মানে হা তয় ক'ত তয় ক'ত।
ৰেভেল ইয়িমাত কিবা ফাংচন হ'ব।
অ', মই এইটো দেখিছোঁ দিপানিত্না আহিব বোলে। তাত যাবলৈ লাজ লাই যে মানে
কি ডাইৰেক্টলি এনে সোমাই দিম একবাৰ
সোমাব পাৰি।
কি যায় ইভিনিংতে পাৰ্টি ন। কেতিয়া হ'ব নহ'লে।
নাজানো নো ৰাতি হৈ যাব পাৰে ন কি থিক।
সেইটোয়ে ৰাতি মানতে মানে ইভিনং টাইম ৰাতি সেনেকুৱাতে হ'ব। যাবি যদি কবি আৰু ময়ো সোমাই দিম বেছি দেৰি কাৰণে নাযাওঁ লাগিলে এনে একবাৰ গৈ আহি যাম।
সেইটোয়ে কৰিম যালে ব ক'ল কৰিম। গ'লেই এটাত অকল এটাত দুটা নাযাওঁ কেইটামান বেছিকে যাম এনেই এটা দুটা গৈ বেয়া লাগে।
হব এটা দুটা গ'লে ভাল নালাগে।
সেই তেতিয়া মানে ভাল লাগে গোই কেইটা কলে।
অহ। আৰু আন্টিহঁতে খোৱা মেলা না মই খোৱা নাই একো।
অ', মই শুই আছো উঠি পাই হাই পাইছোহে। এতিয়া মানে গৰম এনেকুৱা গৰম ইয়াত মাঠাইটো ওচৰত আছে যে পুৰা ৰ'দডাল পৰি থাকে।
সেই লগৰ লগত বাহিৰত ওলাই গৈছিলো ধূলি চুলি পোৱা লাগি পেলাই যি ক'লা হৈ গ'ল ফেচটো
উ
মাক কৈছিলো লগৰক ঘৰত গৈ আছো বুলি এতিয়া বাহিৰত ওলালো পুৰা ধূলি এ কি বুলি ক'ম আৰু ঘৰত
ঘৰত একো কিবা কৰিব জানো নকৰে নহয়।
গালিতো পাৰিবই ন মানে ক'ত গলি নোহোৱাকে ইমান ক'লা হৈ আহিছ বুলি হব।
অহ। সেইটো হয় মানে চিন্তা এটা লাগি থাক ন এতিয়া ৰ'দতটো বেছি মাথা চাথা ঘূৰাটো চান্স বেছি থাকে এতিয়া।
উম।
মোৰো মোৰো গৰম অকণ বেছি পৰিলে মূৰতো ঘূৰাই যায় তাইক উশাহ তাৰপা এতিয়া এনেকে লে অকণ ওলাইছো মা
অ ক'ত সেই গাঁৱত আহিছ নে টাউনত আহ
মই মামা ঘৰত আহিছিলোঁ।
মামা ঘৰত।
অ', মামাৰ ঘৰত মানে পাছফালে এই ৰঙা নদী যে মাথাইটো যে। সেই মাথাৰিটো মানে আমাৰ মামাহত একেবাৰে পাঁচ, দহ খোচ মান দিলে পাই যায়।
আমি সেফালেদি আহিচিলোঁ। অ'।
এফালে আছে মানে।
অ', মাত এতিয়া তাত নাই মই এতিয়াতো মুম্বাইত আছোঁ মাথাউৰিৰ ফালে একবাৰ গৈছিলোঁ মানে।
এই দলংটো যে এই দলংটো ওচৰতে। মানে দলংটো পা অকমান আগলে আহিব লাগে। তেতিয়া মানে এইটো মামা ঘৰটো। তাতে আছে এই আমি তই নাছিলি, এই হেৰি এইটো গৈছিলে। চানি, মই পা-প্ৰাচুৰ্য অ', প্ৰাসূৰ্য্য নহয় চানি মই। প্ৰাণজিৎ, ফাহিম সেনেকে সেইকেইটা আমি গা ধুব গৈছিলোঁ যে এই জুমিত। তেতিয়া, তেতিয়া মানে এইকেইটা আহিছিলে এইফালে।
অ', এছ চনুৰ লগত কালি কথা পাতিছিলোঁ, তেতিয়া মানে কি হয় তাৰ লগত। যিমান পাৰোঁ কথা পাতো ন কামতো নহয়গে আৰু।
কামটো নহয় তাৰ-তাৰ-তাৰো, তাৰো কিবা খেলি মেলি আছে চাগে দেই।
সেইটোয়ে হ'ব নেকি?
নহ'লে মোৰ লগত দেখোন ঠিকেই চলে হয় নাই।
এইটোৱেই তোৰ লগত ঠিকে চলে। চানীৰ লগত কথা পাতাটো এতিয়ালৈকে দেখুৱাই নাই, সেইটো শ্বয়ে কৰা নাই।
অকমান দেৰি লাগে মানে চৌ কৰোঁতে। মোৰটোতো মই কেনচেল বুলি এ ভাবিছিলোঁ। তাৰপা দেখিলোঁ ঠিকে আছে চলি।
এইটোৱে তোৰ মোৰ যদি চলিচে তে চিন্তা নাই মানে। কি তই ফোন কৰিব পাৰ ন, তেতিয়াও মোৰ কামতটো হৈ যাব আৰু তোৰ যদি ফোন। কৰিব নোৱাৰা কণ্ডিচন হৈ যায়, তেতিয়া মই তোক যদি ফোন কৰো তেতিয়াও কামটো হৈ যাব।
সেইটোৱে মোৰ এতিয়া। ঠিকেই চলি আছে জানো কি হয়, আৰু এটা একাউণ্ট আছে বাৰু মোৰ ওচৰত।
অ', সেই মোৰ যোনটো এটা আৰু একাউন্ট আছিলে ন কামৰ কাৰণে। সেইটো তোক দিছিলোঁ তো এতিয়ালৈকে কৰা নাই নেকি? সেইটো মোক যোনটো প্ৰথমটো একাউণ্টৰ কাৰণে মানে যোনটো ফৰ্ম দিছিলি। আৰু এটা। একাউণ্ট খুলিলোঁ সেইটো চেম কম এদি ক্ৰমত গৈ উ কিন্তু এতিয়ালৈকে সেইটো আপডেট হোৱা নাই।
মই আকৌ একেটা, একেটা আকৌ দিয় হৈছে বুলিহে। আকৌ এবাৰ দি দিবিচোন মোক তেতিয়া মই দি দিম হেৰি এই লৰাটো যে। প্ৰাচুৰ্য্যৰ ভাইয়েকক দি দিম।
হব। তাৰ পিছত এইতা টাউনতেতো ঘৰ আছে ন আৰামত।
সেই তেতিয়াও মানে সেইখনত এতিয়া ঘৰলৈ কেইতিয়া যোৱা হ'ব বা?
সন্ধিয়াকেহে যাম আৰু তাইক অ'।
মোৰ এলাহ লাগিছে ওলাই যাবগে এতিয়া ঘৰলে যামগে তাৰপিছত ওলাই যাব লাগিব অলপ। নহ'লে এতিয়া ঘৰত থাকিলে খেলি-খেলিব গ'লোঁ হয়।
এই অ', তাৰপিছত মানে কি এ এনেকেও হ'ব পাৰে নিজে মই এ। এইটো কামৰ লগত এটাৰো মানে সেনেকে কিবা লিখা লিখি সেইবোৰ কামো আহি যায়।
সেইটো নাই সেইবোৰ নাই।
সেইবোৰ নাই নহ।
নাই অকল কথা।
সেইটো গুঞ্জনহঁতৰ সেইটো আছিলে মানে।
কোন গুঞ্জন।
গুঞ্জন আকৌ সেইটো গ্ৰুপ।
অ সেহত সেইটো মই বুজিয়ে পোৱা নাই মানে কি হয় সিহঁতৰ। সেই-সেইবোৰ মানুহৰ মানে সিহঁতৰ আনলিমিটেড থাকে মানে লমিট। চিমিত নাই।
অ।
সিহঁতৰ ডাইৰেক্ট আন লিমিট চিমিট নিদিয়াকে থৈ দিয়া আছে সেইকাৰণে। লিমিট নিদিয়াকে দিছে সিহঁতক। কাৰণ সেইটো কামত সিহঁতি জড়িত আছে নহ। মানে লাগি আছে নহ সেইটো কামতে। কাৰণে আকৌ।
অ এনেকুৱা আৰু দুইটা তিনিটা কাম থাকিলে কবি মানে। এইটোত কিন্তু এটা প্ৰব্লেম আছে তোৰ লগত যোনটো লাষ্ট টাইম কথা পাতিছিলো।
অ।
সেইটো এতিয়ালৈকে মানে।
হোৱা নাই সেইটো মোৰো হোৱা সেইটো মোৰো হোৱা নাই। সেইটো এতিয়া, এতিয়া নহয়, নহয়।
সেইটো বেলেগ শুকুৰবাৰে পাম নহ।
সেইটোতো নিজে নিজে আহি যাব। মোৰ আকৌ হোৱা নাই সেইটো।
আচ্ছা একে লগতে আহিব নহ শুকুৰবাৰে চব নে বেলেগ বেলেগ।
নহয় এতিয়া যদি এইটো, এইটো আৰু সেইটোৰ যদি। হৈ গ'ল নহ তেতিয়া দুইটা একেলগে আহি যাব মানে টোটেল দি দিয়ে এতিয়াতো। এটা দিলে হয়।
অ।
মোৰ লগত নাপাতাৰ আগত যদি তই কেইটামান লগত পাতিছ তেতিয়াহ'লে হেৰি। মিলাই মেলি চব একেলগে দি দিব মোৰ যে লাষ্ট কলটোৰ। লাষ্ট কলটোৰ লাষ্টটো যে ফাষ্ট। মইজে কথা পাতিছিলো যে সেইটো কলৰ কালি। পেমেণ্ট সোমাইছে মোৰ কামটোৰ।
অ।
কালি সোমাইছে এই দুদিন লাগি এ দুদিন লাগিলে মোক।
মোৰো একে সেনেকে হৈছে।
তাৰপিছত কালি সোমালেহে খতম কৰি পেলালোঁ মিনা বজাৰৰ পিনে গৈছিলোঁ।
উম।
লগৰ লগত চাহত তাতে খতম। যেতিয়া মোৰ। মানে এই পইচা আছিলে এই ইনভেষ্ট কৰি দিলোঁ এইহিয়ত কাম এটাত।
সেই আৰু কিছুমান এনেকুৱা এপ আছে নেকি।
আৰু নাই নহয়।
অ।
এইটো কিন্তু ভাল আছে দেই।
এইটো ঠিকে আছে কিন্তু বহুত কম।
কিন্তু, এইটো কামটো হিচাপত চালে কিন্তু ঠিকেই আছে আকৌ।
ঠিকে আছে কিন্তু মানে এইটোত কি ডেইলি কামটো কৰিবই লাগিব। লগতে এনেকে যে মানে তই মোক কৰিলি মই তোক যদি কৈছো তাৰ কম চে কম দশবাৰ কাম কৰা হৈ গ'ল তেতিয়া সেইটোত মানে বেছি প্ৰ'ফিট হ'ব।
অ', সেইটো হয়টো কিন্তু লিমিটটো যে গৈ থাকে।
সেইটো হয় নে তোৰ তই পাঁচবাৰ মান মোৰ লগত কাম কৰিলি নিজে আহি। তাৰপিছত যদি ময়ো পাঁচবাৰ মান কৰি দিওঁ তাত তোৰ মোৰ দুইটাৰ মিলাই দশ বাৰ হ'লে নাই।